আহ অ। খোৱা বোৱা হল?
খালো হ'ল খোৱা বোৱা।
অ মইো খালো। কাপোৰ কাপোৰ। খিনি ধুই পেলাই থৈ দিলো যেতিয়া বৰষুণ দিলে যাই এতিয়া তাকে মেলিব আহিছিলো ওপৰত।
অ অ বৰষুণটো কি সময় দিছে ল'ৰা ছোৱালী স্কুল ছুটি হোৱা সময়তে।
অহ হয় আকৌ।
তেনেকুৱা কৰি আছে
অ তেনেকুৱাই হয় যিকোনো হয় ইয়াত। অ।
সেইকাৰণে ল'ৰা ছোৱালীবোৰ বেমাৰ হৈছেতো উম সেই কিছুমান ল'ৰা ছোৱালীতো তিতি তিতি যাবগলগীয়া হয়।
উম উম খেতিতে। যায় আকৌ ৰৈ নাথাকে নহয় ল'ৰা ছোৱালী বিলাক উম কইতাৰ ৰদতো দিছে উম এনে মই কাপোৰ কিটা মেলি দিছো কোৱা কোৱা কোৱা।
কি কি কৰি আছে আপুনি এতিয়া বৰ্তমান কিবা।
মই হেৰি বনালো। ইয়াকে জাতিলাও যে বৰফি বনাইছিলোঁ।
অ অ।
তাকে বনাই পেলাই। অ থৈ আহি। ছ।
অহ অহ
তাপা তোমাক এইক নিলেহি।
অ নিলেহি নিলেহি।
অ
অৰ্ডাৰ অ থাকেইম আমি মানে হেৰি। বেকাই দিওঁ যে।
অ অ
অ তেনেকে হেৰি থাকেই মানে কেক চেক কেক বনাও তাৰপিছত আকৌ তেল পি। হা। তাৰপিছতে আহ নিমকি তেনেকে বনাও আৰু। মানুহৰ দোকানত তেনেকে দি দিওঁ।
গোটৰ ফালৰ পৰা সোমোৱা নে অকলে এনেই!
গোটটো বনোৱা হয় তাৰপিছত কাৰোবাক যদি মানে বোলে নাই ঘৰৰ ঘৰৰ ফালৰ পৰা লাগে বুলি যদি ভাবে! তেতিয়া মানে এক্সট্ৰাকে নিজেও কৰি দিওঁ আৰু! সেয়াই তেনেকে বনাই কৰি থকা যায় এইটো সিটো কিবা কিবি ব্যস্ত
অ অ হয় হয় ভালে আ হৈছে দিয়া উম উ তাৰাপা তেল পিঠা কেনেকে সেই এতি খাপি।
অ পিঠাগুৰি পিঠাাগুৰি মানে আমি হেৰি কৰো অ সৰহ খুন্দি আনো ঐ মেচিনতে।
অ মেচিনতে অ অ।
তাৰ হ'ল আৰু! গীত শুনি থাকিব নালাগে যে অ সেই তেনেকে খুন্দি আনো আৰু আনি পেলাই বনাওঁ। এই
উম উম!
পেকেট পেকেট কৰি পেলাই আমি বিকো। পাঁচ মানে অ পঞ্চাশ টকা লৌ মানে দহ পাঁচটা পিঠাত তেনেকুৱা দহটা পেকেট হয় আৰু! দহটা মানে দহটা দহটাকে এটা পেকটত দহটা দহটাকে পেকেট কৰোঁ।
অ দ!
অ দছটা থাকে পঞ্চাশ টকাকে লও আৰু তেনেকে কৰি আছো অ এই দোকানতো তেনেকে দি দিওঁ! দুই এদিনৰ মূৰে মূৰে সেই তেনেকে বনাই বনাই দি থাকিবই লাগে। তাৰপিছত আকৌ হেল্ল'!
কেক কেনেকে দিয়া কেকৰ হেৰিটো
কেকৰটো মানে হেৰি কেকটো মানে আমি হাফ কিলোটো যে হাফ এই যিটো আমি হেৰি কৰোঁ? পাঁচশ টকাকে লওঁ অ হাফ কিলোটো পাঁচশ টকা লওঁ বাকী আৰু এক কিলো হলে সেইটো মানে কি হয় কেতিয়াবা ওজনত অকমান ইফাল সিফাল হৈ যায় সেইখিনি এৰা ধৰা কৰো আৰু মানে?
অ অ
কৰি আছো আৰু! বনাওতে অকন খেলি মেলি হয় নহয় ইফালে বস্তুতটো মিলাবলৈ যাওঁতে। ফোন মানে সেইটো কাৰণে তেনেকে কৰিপিনে অ এক কেজিটো এহেজাৰ টকা
অহ
আধা কেজিটো আকৌ হেৰি
অ সেই পাঞ্জাৱত আকৌ তেনেকে হেৰি আছিলে পয়াত পাউন চিচতেম আছিলে পাউণ্ড টু পাউণ্ড থ পাউণ্ড তেনেকে
পাউণ্ড চিষ্টেমত অ অ মানে তাতে তেনেকে তেনেকেই হয় যে বস্তুবিলাক উম সেই ওজনতো তেনেকেই কৰে যে।
অহ তেনেকে কৰে কাম, কেজিত কৰে অহ।
সেইটো কাৰ আপুনি আগতে বনাইছিলেতো ন?
মই এনেই ঘৰত খাব কাৰণে উ নতুনকে অভেন লৈছিলো ন এতিয়া কেইদিনমান বনালো এনে তাপা নাই মই বনোৱা নাই।
তাকে এই বনাই ন ঘ-ঘৰত খাবলৈকো কেতিয়াবা লাগে নহয়, এ আমিও ঘৰত খাবলৈ বনালে তেতিয়া মানে ক্ৰীম চিম নিদো। বনাই থাকা যায় ঘৰত খালে ক্ৰিম চিম নিদু। এনেই মানে ৰদেই হেৰি হয়। তেতিয়াহে ক্ৰিম দিও।
অ এই ক্ৰীম দিয়াতো ময়ো শিকাই নাই।
অ ক্ৰীমটো আকৌ মানে আনি থৈ দিলেও বহুত দিনলৈ মানে থৈ দিব নোৱাৰি বেয়া হৈ যায়। খোলা পিছত লগতে লগতে কৰিব লাগে আৰু। অ আমাৰ মানে এতিয়া হেৰি এই বেকাৰীত দিওঁ কাৰণে মানে ইমান নষ্ট নহয় আৰু এনেই মানে হেৰি উ সোনকালে নষ্ট হৈ যায় বস্তু ফিছতে ৰাখিব লাগে তোৱে
থৈ দিলেও মানে বেয়া হৈ যায় ন।
বেয়া হৈ যায়। খোলাৰ পিছত দুদিনমান হ'লে বেয়া হৈ যায় টেঙা টেঙা লাগে।
অ মই আনিছিলো এবাৰ অ আনিছিলো এবাৰ জানিবনাম
অ অ অ
তাৰপা বেকাৰীত মানে নিজে দি দিয়ানে নিবিচাৰিলেও দি থৈ আহিব পাৰা বনাই পেলাই ন।
অ আহ দি থো আহো সিহঁতে সিহঁতে বিচাৰে হেৰি বেকাৰী যে অ সিহঁতে বিচাৰে মানে মাজে মাজে দিব লাগে বুলি কয় আৰু বোলে কেতিয়াবা দুটা তিনটাও থাকে অৰ্ডাৰ মানে জন্ম দিনত তেনেকুৱা থাকিলে দুটা তিনিটা থাকে তেনেকে বনাই পেলাই দি দিম আৰু। অ ভালকে জানিলে ভাল নিজৰে কিবা এটা ওলাই থাকে খৰচ আৰু এতিয়া আমি যিটো হেৰিত গুৰাটো আনো যে টো আমি এতিয়া ময়দাটো দিতো নবনাও নহয়
আহ
এটা হেৰিয়ে পায় সেইটো দি আনো আমি চকলেটৰ হওক বোলা যাক যিটো মানে হেৰি লাগে আৰু অ হেনেকে তেনেকে অ না তেনেকে আনি বনাবলৈ সহজ হয় নহলে মানে এই কণী ফেতি ময়দাত বহুত সময় ফেটি থাকিব লাগে যে সেইটো অকণ কষ্ট হয় কষ্ট হয় সময়ো লাগে আৰু এতিয়া মানে এইটো সুবিধা হোৱাতে ভাল হৈছে এইটো দোকানত পায়েই নহয় কিনিবলৈ
আহ মনজু খনতে পোৱা যাব নেকি অঁ পেকেতটো কিমান দাম লয়
পেকেটতটো পাঁচ কেজিও আছে এক কেজিও আছে
অ পাঁচ কেজি এক উম উম
পাঁচ কেজিও আছে আমাৰ ধৰক তিনিটা তিনিটা কেক লাগে বুলি ক'লে আমি পাঁচ কেজি টো লৈ আহো তেতিয়া মানে সুবিধা হয় এক কেজি টোতকে আৰু কেতিয়াবা মানে ইয় কি হয় কেতিয়াব অফাৰ দি থাকে যে।
আহ আহ
তেনেকে মানে আনি থবলৈও ভাল হয়।
অ হেৰি এনে ঘৰতে বনাই খাম বুলি ক'লে কমকে পায় নেকি।
অ পাই পাই এক কেজি নি থৈ দিলে মানে ক্ৰীমটোহে বেয়া হৈ যায় বাকী খিনি বস্তু ঠিকে থাকে নহয় অ তেতিয়া বোলে অলপ বনালো আজি ঘৰত খাবলে এইখিনি থৈ দিওঁ সৰুকে বনাও ডাঙৰ বনা সেইটো নিজৰ লগত
নিজৰ কথা অ
তাৰপিছতে বোলে সৰুকে বনাও আজি হ হেল্ল'
পেকটটো আনিলে মানে চেনি দিব নালাগে আৰু
চেনীটো তাত মিক্স থাকে কিন্তু চেনিটো অকমান মিঠা খোৱা মানুহৰ কাৰণে অকমান দি দিব লাগে আৰু মানুহে যদি মিঠা খায় বেছি মিঠা অকমান মিঠা। মিঠা লাগে বুলি ক'লে অ তাকে
একো দিব নালাগে বেকিং পাউদাৰ ব
বেকিংটো দিব লাগিব বেকিংটো দিব লাগিব তেতিয়াহে ফুলিব বস্তুটো বেকিংটো দিব অ সেইবিলাক দিও বুলি ক'লে সেইটো নিজৰ হে কথা অ তেনেকে যেনেকে এতিয়া ক্ৰীম ক্ৰীমত ধৰক মানে কি কিছুমানে কয় অমুকটো কালাৰৰ ক্ৰীম লাগিব সেইটো আকৌ কালাৰ অকণ মিক্স কৰিব লাগে সেই ঠিক তেনেকুৱা আৰু কোনোবাই যদি আমাক বোলে ভেনিলা ফ্লেভাৰৰ লাগে তেতিয়াহ'লে ভেনিলা ফ্লেভাৰত দোকানত গৈ ক'লে হ'ল সেইটো তেনেকে ভেনিলা ফ্লেভাৰ সেই গুড়টো পাই যায় নাই বোলে মোক চকলেটৰ লাগে চকলেটৰো তেনেকে পোৱা যায়
অ এ ল'ৰা ছোৱালীয়ে খাব কাৰণে এনে আনি বনাব
অ অ অ সেই ঘৰতে আচতে ঘৰতে বনাওঁ বনাই কৰি খোৱালে
ভাল উম থৈ দিয়ে হয় আকৌ অ তোমালোকে আজি দিলা আজি বেচ সান নকলে কাইলৈ পৰহিলৈ
পৰহিলৈ অ তেনেকুৱা হৈ থাকে আৰু সেইটো সেইটো তেনেকে থাকিলে বেয়াহে সেইবোৰ খালে ল'ৰা ছোৱালী গেছ হয় কিবা হয় ন সেইটো কাৰণে মন গ'লে ঘৰতে সময় থাকিলে এনেকে বনাই থৈ দিলে ধুনীয়াকৈ
অ তাকে ভাবিছো এবাৰ লৈ আহিব লাগিব পেকট
অ অ সৰুকে এটা নি পেলাই চৰিলা এ তিনি অকণ অকনকে বনাও বুলি যেনেকে আমাৰ টিফিন বাতি এটাতে বনাও বুলি ক'লে টিফিন বাতি এটাটো তিনিবাৰ মান বনাব পৰা যাব তিনি চাৰিবাৰ মান বনাব পৰা যাব সৰু সৰুকে অকণ অকণকে পিচ পিচকে কাটিম তেনেকে স্কুললে ফিনত হলেও দি পঠাব পৰা যায় ন
স্কুলত পাম অ দিব পাৰি অ দ ভাল আছে দিয়া এইটো সুবিধা মই দাতো হেৰি কৰি দিম থাকিব নালাগে
অ নালাগে সেইটো কষ্ট হয় উম আৰু এইটো হেৰি যে কণীটো নিদিয়ে যে কণ এনেই আমি যিটো এনেই ময়দা দি বনাও সেইটো অকন কণী গোন্ধ আহে
অ
এইটোত আকৌ কণী গোন্ধ চোন্ধও নাই মানুহে খাবলৈও ভাল পায় অ কণী গোন্ধত আহিলে মানুহ
অ কণীটো নিদিয়ে নেকি ন ইয়াত অ উ
ইয়াত কণীটো নিদিয়ে এনে হাতেৰে বনোৱাাতটোহে কণীটো দিয়া যায় উ
ভালে দিয়া তুমি জানা জানা ধুনীয়াকে বনাই বনাই এতিয়া দি আছা নিজে জানিলে কিমান ভাল লাগে অ খৰচটো ওলাই থাকে নিজৰ
তাকে
কিবা নহয় কিবা কৰি থাকিবই লাগে আজিকালি অ নিজৰ পইচা কেইটা থাকিলে কৰি থাকিব লাগে অ
কৰি থাকিব লাগে আৰু ল'ৰা ছোৱালী স্কুল যোৱাৰ পিছত ঘৰত এনেহে থাকো ন উম সেইখিনি কৰি মেলি নিজেও কিবা এটা হৈ থাকে তাকে আৰু মানে নি মানে নিজৰ স্বাস্থ্যটো
অ স্বাস্থ্যটো ভালে থাকে এনে নহলে শুই থাকিব য বহি থাকিলে বেয়া শুই বহি থকাতো উম
বাৰু ঠিক আছে ন ৰাখিছো এতিয়া।
ঠিক আছে দিয়া অ হ'ব দিয়া অ।
উ।